হেল্ল'।
অ', -কোৱা?
অ', -অ',। অ', হেৰি কি বুলি কয় কালি আহিবি দে মই তোৰ তা'ত চাম চা-চাই দিম দে। ভালকে একবাৰ মান আৰু।
অঁ', -হ'ব দে।
অ', কালি কিবা খাবা যাম দে।
অ'কে।
যদি বিনামূলীয়াকে পাওঁ।
ত-তো তাই মেছেজ দি এ কিবা চিঠিখন পঠালি মোক কবি দে।
অঁ', দে হ'ব দে, চিঠিখন পঠালে কম।
অ' আৰু ভালকে মানে তই ক্লিয়াৰ একদম মানে স্পষ্টকে সুধি লবি।
অঁ', হ'ব দে, মই তোক যোগাযোগ কৰিম।
অঁ', একেবাৰে যিখিনি তোৰ মানে- সন্দেহ আছে গোটেইখিনি স্পষ্টকটাই সুধি লবি।
অঁ', হ'ব দে।
যাতে আকৌ মানে পিছক লকি যাতে তোৰ দিগদাৰ নহয়।
উমঁ, দিকদাৰ নহয়।
দৰমহাটো সোমাব দে।
অঁ', দৰমহা।
আৰু যদি, মই এই শুই আছো।
অ', আৰু যদি, আৰু যদি
অ' আৰু যদি মানে যদি একো নহয়, তেতিয়া নহ'লে তই একবাৰ মান আৰু হে কৰি দিবি। গোটেইখিনি মানে উৰে দিবি সিবাৰ যেনেকে এনেকুৱা কৰিছিলি।
তো অ' হ'ব দে।
এবাৰ নতুনকে ক্লাছত কৰি দিবি, মানে আহি গৈছিল নে সিবাৰ কৰোতে?
অ'।
উম, এইবাৰো একবাৰ কৰি দিবি, যদি তাই কয় যে এনেকা এনেকা হয় তেতিয়াহ'লে নালাগে। আজি পঢ়ে তিতা নহ'লে কবি, আৰু যদি বোলে একো নহয় বুলি হেৰি কৰিবি অ' একদম ডাঙৰ তোৰ তোৰ আগৰ যন্ত্ৰতোৰ আগৰ যন্ত্ৰটোৰ সংখ্যা কেইতা বহি দিবি।
অঁ। অ'কে অ'কে।
উম, নতুনকে ঘৰ এটা সে কৰি দিবি সুমাই দিবি।
উম, মই বুজি পোৱা নাই তই মোক ভালকে যোগাযোগ কৰিলি কবি।
অঁ হব দে।
অঁ মোৰ মানে মাথাৰ ওপৰেদি যাই আছে।
উৰি উৰি।
মানে তই এতিয়া যোনটো ঘৰত আছা।
হা'?
এতিয়া মানে তোৰ যোনটো ঘৰ মানে আছা যোনটো ঘৰত তোৰ চলে আছ।
অঁ।
সেইটো ঘৰ উৰে কিনে তোৰ আগৰ যন্ত্ৰ তোৰ সংখ্যা কেইটাই দিয়ে নতুনকে ঘৰ এটা বনাই লবি বোলো।
অঁ হ'ব দে।
বুজি পাইছ এইবাৰ?
অঁ।
নে নাই পাৱা?
পাইছোঁ পাইছোঁ পাইছোঁ, তিতান ইটান যিকেইটা সেই কৰিলোঁ সেইকেইটা এইকেইটা এনেই যাব।
নালাগে ৰ নালাগে ৰ, সিতেন সেই কৰিবা নালাগে ৰ মানে হৈ সেই কৰিম চাই আছে নহয় বস্তু মাষা সিহঁতে। দুইদিনমান অ' দুইদিনমান ৰখি দি দুই অ' দুইদিনমান ৰখি দি।
উম।
কাৰণ মানে, কাৰণ মানে হলি তোৰ মোৰ একেলগে হৈ যাব চবৰে হ'ব।
অঁ।
চবৰে চাই আছে নে?
অঁ।
সেইকাৰণে, দৰমাহাটো সোমালি মানে চবৰে সোমাব একেলগে।
অঁ চাহ খালি?
নাই শুই আছো।
উঠাই নাই?
নাইয়ে
কিমান কিমান সম কিমান সময়ৰ পৰা শুই আছ?
চাৰে চাৰিটাতাপা।
অঁ।
চাৰে চাৰিটাৰ পৰা শুই আছো।
চাৰে চাৰিতাৰ পৰা শুই আছা।
চাহ খালি? অ নাই নাই খাৱা নাই হেই।
কেইবাৰ সোধা কচোন? তিনিবাৰ সুধলি।
পাহৰি গিছো।
সেই তেতিয়াৰ পৰা।
পাহৰি গিছো। উম্ আৰু কিবা সুধ অ শুভৰাত শুভৰাত্ৰি দেই।
ইচ্ ৰে! এ এটা কাম কৰিম দে তোৰ যদি দৰমাহটো সোমাই
আহ্
সোমালে মোৰ যদি নতুনক সোমাই তেনহ'লে শিক যাম দে।
কঠ
এই খেলিবা যে যায় যে নতুনকে যি বনাইছে যি
অ অ অ। খেলা জেগা।
অ্ আই দিজি যাই যি
অ্ঁ অ নাই তাতে তাতে এনেও যাৱা প্লেনিং এটা হৈ আছে দে। সেইটো কেইদিনমান পিছত চবৰে লগত আমাৰ সংগঠনটো গটেই আৰু
অ মানে ভাবছো কি- মানে পইচা কেইটা পানীতো নাযাব। অলপ খেলা-ধূলা হৈ যাব নে কি?
অ্ঁ তুত দৰে ময়ো যদি সোমাই আমাৰ চেকেণ্ড ডাঙৰ এই দ্বিতীয় ডাঙৰ সদস্যটো
অ
কিবা এটা দিম আৰু।
এহ হি হি হি হি।
সুমাব লাগব নহয় ত'।
হুম?
সোমাবা লাগব নহয় একদম।
উম', বিছ হেৰি কৰি বেছি ভাবি নাথকিবি, সেই হ'ব দে।
এ্ সেইয়েতো।
উম কিন্তু মই ভাবি আছিলো, হি হি হি।
এটো হাঁহি এটো মোৰ বহুত হাঁহি উঠে।
কালি বিদ্যালয় নাই! কালি দেৰিক লেগি শুম!
তেনে আজি মহা বিদ্যায়ালয় থাকতে তই কেইটা বজাত গেছা? যাই নাই তাই মহাবিদ্যালয়।
হলেও মই আজি সোনকালে উঠছো।
তই আজি মহাবিদ্যালয় যাৱা নাই।
অ্।
যাৱা নাই এই ইচ্ছা নেগিল।
হয় দেই!
এলাহ লাগি গেছে একদম কেনে
অ আমাৰ এ কি কয় এ হেল্ল'?
অহ।
আমাৰ সং আমাৰ যন্ত্ৰত থকা সংগঠনটোৰ।
অঁ।
এ কি কয় পেতলা।
অঁ।
আৰু বগা মূলা।
অঁ।
থাকা লাগা থাকা ছবিখেন দেখছো নে?
অ দেখছো।
মোৰ কি হাহি উঠছি।
মোৰ হেৰিত কি বুলি কয়? মোবাইলৰ কিতাপখনত এই ইচ
যন্তটোৰ কিতাপখনত মানে হেৰি হৈ গৈছি মানে এ ছবিকিখান মানে আহি গৈছি, মই আৰু হেৰি কৰি দিছো।
উ আহ। মোৰ ছবিখ ছবিখনৰ এ আচল শৰ্তা কৰ্তাজনি মই।
অ আপুনিহে নেকি মানে?
অ হয় মই।
মই আৰু সেই বুলি ভাবিছিলোঁ।
হয়।
এই হেৰি যোনে মানে বগা মূলাৰ পৰা মানে জ্বলে।
গাহৰিৰ নাক
উম তাই বুলি বুলি
পাঁচ
অ আজি কচোন কি হৈছি?
কি হৈছি?
মানে কিবা জ্বলা তলা।
অ সেই সেই সে
অলপ আধুনিক খবৰ নতুন।
আধুনিক খবৰ মানে জিতান মই তোক যোগাযোগ কৰলো
উম।
কীৰ্তন মই আৰু একদম আৰু কণাত দেখি একদম পুৰা এই তোৰ শৌচ গৃহত বহা পজিশনত
অঁ।
অ পজিছনত সেনেকুৱা পজিছনত পুৰা বহি লৈছো। আৰু এই অ অ অ অ।
পাইৰি কি কি নাম কি কি কও
হৈ যায় দে হে হে -
নহয় ৰহ কি কও ভাবো ৰহ ওম- ওম - তোৰ কি চিধা পাহৰি গেলোঁ।
এটা সঠিক ভাবে-
সঠিক ভাৱে-
সঠিক ভাৱে এটা মানে গাৰ পাক এটা দি বহিছোঁ।
বইছোঁ অঁ - আৰাম পাওঁ শৌচৰত ভাব পই সেই-
তাকাতো পাকটো-
উমঁ পাকত।
উমঁ বাপৰে- এহে ওমো-
তেতিয়া চাগে ভাবিছে- যে ইহঁতৰ কি ইমান কথা আছে- সেনেকে বুলি ভাবিছে চাগে নাই কোৱা মোক। ক'বলৈ সাহস নাপায়।
অহ-
উমঁ!
ভালেই দিয়া তেনেহলে আকৌ।
মই মোৰ আগৰ পুৰণা কিতাপ বিলাক চাই আছোঁ। মাথাৰ ওপৰত চিঙঙাত থোৱা আছে। চিলঙাৰ পৰা এ চিলঙাৰ পৰা মোক হাই কৰি আছে মই হেলৌ কৰি আছো।
ওম আচ্ছা।
আহ।
অঁ' মানে তুমি মোক মিছা কথা কয় তুমি মানে পঢ়ি আছা।
পঢ়া নাই অঁ চিলঙাৰ ওপৰত থাকিলে পঢ়া হঁয় নেকি।
অঁ মানুহে যেনেকে ইচ্ছা তেনেককাা বঢ়িব পাৰে।
উমঁ হয় এট চিউল কাৰৰ ওপৰতে মকৰৰ বাহ।
অঁ মই ইমান পঢ়ো দেখছা। চিংগাৰ ওপৰত থাকা তোমা একদম বন্ধ হৈ থকাৰ পিছতো মই একদম পুৰা। মোৰ দৃষ্টি শক্তিৰে মই চাই কিনে পঢ়িছো। তাকো শিকিলে মই এৰি থৈ আহা কিতাপ এতিয়ানো দৰকাৰো নাই।
হোম উমঁ বাপৰে বাপ।
বাপৰি বাপ বাপৰিবা ওহো-
সেই আহিলে।
উমঁ!
এ এ পৰীক্ষা নহয় এ। এইটো নহয়ে হেৰি। আমাৰ জন্মদিনৰ আহা মাহটোত। মানে-
মৱচ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ইয়া ইয়া আহ আহ আহ। মহ ন।
কাপোৰে নাই ৰহ উমঁ উমঁ।
মোৰো নাই। অঁ দে হ'ল দে কাট।
অঁ! দে মই আৰু একবাৰ কৰি আছোঁ চাবি উম।